হেল্ল'!
অ শুনা পাইছা নাই?
শুনা পাইছো শুনা পাইছো, আপুনি শুনা পাইছে নে?
উম পাইছো পাইছো, কি কৰি আছা?
এয়া মই শুই উঠি অলপ আগত এক্সাৰচাইজ ছেক্সৰচাইজ কৰিলো।
অ অ অ, ভালে কৰিলা ভালে কৰিলা। মইয়ো তোমাৰ সেই অকণমান ৰাস্তাৰ ফালে ওলাই আহিছিলোঁ।
অ চাহ তাহ খালে নে?
চাহ তাহ খালোঁ খালোঁ, তুমি খালা?
মই চাহ অকন বনালো, বনাই পেলাই খালো। খাই পেলাই বোলো এতিয়া কলেজ। যাবই হ'ল বোলো আপোনাৰ লগত এটা টপিক আলোচনা কৰো বুলি ভাবিলো ফোন কৰিলো সেইটো লগতে।
অঁ ভালে কৰিলা ভালে কৰিলা, কিহৰ টপিক বা?
বৰ্তমান মানে আমাৰ যেনেকে ধৰণৰ এ গোটেই আজিকালি গাওঁ নগৰ চহৰতে। মোবাইল টাৱাৰ্চ বিলাক যেনেকে বাঢ়ি গৈছে।
অ অ।
তাৰ পৰাতো এটা বহুত ডাঙৰ ৰেডিয়েচন ওলাই বা ৰেডিয়েচনটো বাদ দিছো। মোবাইল টাৱাৰে মানুহৰ মানে কিমান ভাল কাম কৰিছে মানুহক। কিমান সহায় কৰিছে আৰু তাৰ লগতে কিমান মানুহৰ অপকাৰো কৰিছে। এই গোটেই কথা খিনি মানে আপুনি কেনেধৰণে কেনেধৰণে মানে ভাবে? আপোনাৰ মতামতটো জানিবৰ কাৰণে মানে সুধিলো আপোনাক মানে ফোন কৰি কওকচোন বাৰু আপুনি কি বুলি ভাবে আপুনি তাক লৈ
সেইটো আচলতে ভালেই সুধিছা দেই প্ৰশ্নটো কিন্তু, কিন্তু মানে কি গম পাইছা নাই এতিয়া মই তোমাৰ একপ্ৰকাৰে মানে তোমাৰ ডাইৰেক্টকে কৈ দিব নোৱাৰো গম পাইছা নে নাই, যে আমাৰ মোবাইল, ফোনৰ টাৱাৰটোৱে আমাক সহায় কৰিছে, বা অপকাৰ কৰিছে, গম পাইছা নাই? ডাইৰেক্টকে কৈ দিব নোৱাৰো, মানে সমান্তৰাল ভাৱে কি কৰিছে আমাৰ কিছু কিছু পৰিমানে আমাক, উপকাৰো কৰিছে আৰু আনহাতে কিছো, কিছো পৰিমানে তোমাৰ অপকাৰো কৰিছে। এতিয়া তোমাৰ কি হৈছে গম পাইছা নে নাই এতিয়া ধৰি লোৱা, আমি যদি উপকাৰৰ ফালে চাওঁ গম পাইছানে
হয়, হয়।
তেতিয়া কি হয় তোমাৰ আগতে কি হৈছিলে, আমাৰ সেই তেতিয়াৰ দিনত চিঠি পত্ৰহে আছিলে গম পাইছা নাই। কাৰ, কাৰোবাৰ যদি আমি খবৰ ল'ব লগীয়া হ'য় কাৰোবাৰ সৈতে যদি আমি কথা পাতিব লগীয়া হ'য়, তেনেহ'লে কি হ'য় আমি সেই চিত ঠিৰ যোগেদিয়ে কথা পাতিছিলোঁ হয় নে নহয়, এজন তোমাৰ চিঠি লিখিছিলো, চিঠা, চিঠি লিখাৰ পিছত আকৌ কি হৈছিলে, সেই চিঠিখন তোমাৰ আকৌ, ডাকঘৰৰ পৰা নি মেলি সেই মানুহ গৈ পেলাই মানুহজনৰ ওচৰত পোৱালে তোমাৰ বহুত দিনৰ সময় লাগিছিল, গম পাইছা নাই?
হয়, হয়, হয়।
তোমাৰ যদি বেছি দূৰ হ'য় তেনেহ'লে এমাহ পৰ্যন্ত লাগি গৈছিলে, এ সেইটো আচলতে তোমাৰ বাৰ্তালাভ কৰোঁনে তোমাৰ বহুত পলম হৈ যায়, কিন্তু এতিয়া, যেতিয়া তোমাৰ মোবাইলত টাৱাৰ আহি গ'ল, গম পাইছানে, মোবাইল ফোন আহি গ'ল তেতিয়া কি হৈছে তোমাৰ, খুব শীঘ্ৰে মানে, অতি শীঘ্ৰে কি হৈছে আমি, এজনৰ লগত মানে ইজনে আনজনৰ সৈতে একদম, খুব কম সময়ৰ ভিতৰতে আমি কথা পাতিব পাৰোঁ। এতিয়া, কি হৈছে আমি এখন দেশৰ পৰা, আন এখন দেশলৈ, এক মিনিটৰ ভিতৰতে আমি ধুনীয়াকে কথা পাতিব পাৰো গম পাইছা নে নাই, আৰু মানে, অ' তাৰ পৰা বহুত সুবিধা হৈছে কি হৈছে আমি, ইজনে সিজনে, ইজনে সিজনক এনেকে দেখ দেখা দেখিকৈ মানে মুখামুখিকে বহি থকা নিচিনাকে আমি, কথা পাতি থাকিব পাৰো গম পাইছা নাই? সেই ক্ষেত্ৰত, চাবলৈ গ'ই, চাবলৈ গ'লে তোমাৰ আমাৰ বহুত সুবিধা কৰিছে। আৰু এতিয়া চোৱা দেই তোমাৰ, মোবাইল ফোনৰ জৰিয়তে আমাৰ আৰু এটা লাভ হৈছে মানে সেই ইণ্টাৰনেটৰ জৰিয়তে কি হৈছে গম পাইছা নাই, তোমাৰ আজিকালি ল'ৰা ছোৱালীবিলাকে তোমাৰ শিক্ষাৰ, বিষয়ে তোমাৰ জানিব পাৰিছে তোমাৰ শিক্ষা লাভ কৰিব পাৰিছে, গম পাইছা? আৰু এটা যদি আমি ভাল দিখ চাওঁ, গম পাইছানে?
মানে মোবাইল বুলি কৈ থকা নাই আৰু মই মই মানে টাৱাৰ বিলাকৰ কথা কৈছো, এতিয়া যেনেকে কলে আপুনি হ'য় হয়, এতিয়া ইন্টাৰনেটতো বহুত, বহুত ডাঙৰ এটা বস্তু হয়, ইণ্টাৰনেতটো আজিকালি কি পোৱা নাযায়, ত' সেই বস্তুতটো মানে সহজ সহজলৈভ খিনি কৰি দিলে, মোবাইল টাৱাৰছ বিলাকে যোনতোৱে আমাক নেটৱৰ্ক দিলে, এতিয়া ফৰ জি ফাইভ জি, যিমান যি বিচাৰো আৰু ভৱিষৎ চতে আৰু তাতকে আপগ্ৰেড হৈ পেলাই, ফাইভ জিত কেওঁ ডাঙৰ আহিব, এতিয়া ফাইভ জি প্লাছ চলি থাকে ত' সেইবিলাক কোনে দিলে, সেইবিলাক সুবিধা আমাকে, আপুনি কব বিচাৰিছে যে
উম, মো মোবাইল টাৱাৰ, এতিয়া শুনা দেই তোমাৰ সেই তুমি যে ক'লা মোবাইল, মোবাইলৰ বিষয়ে মোবাইলৰ বিষয়ে। কোৱা নাই বুলি, কিন্তু কথা এটা গম পাইছা নাই সেই ইন তোমাৰ মোবাইল ফোনৰ অবিহনে, ইণ্টাৰনেটটো একো কাম নাই আৰু ইণ্টাৰনেটৰ অবিহনেও মোবাইল ফোনটো কাম নাই, গম পাইছা নাই। গতিকে তোমাৰ ইন্টাৰনেটৰ কাৰণেও মোবাইলটো প্ৰয়োজন আৰু মোবাইল ফোনৰ কাৰণেও ইণ্টাৰনেটটো প্ৰয়োজন।
একচুৱেলি মানে এইটো এনেকে চাব পাৰি আৰু হয়, হয়। এইটো মবাইল ফোন বুলি নহয় আৰু, একচুৱেলি এনেকে চাব পাৰি মানে, এই যোনবিলাক ইলেক্ট্ৰনিক বস্তু, মোবাইল ফোনে হওক বা কম্পিউটাৰে হওক বা এইবিলাক বস্তু মানে আ হেৰিয়াৰ অবিহনে ইন ইণ্টাৰনেটৰ অবিহনে বা মোবাইল টাৱাৰছৰ, মোবাইল টাৱাৰ মানে কি আৰু নেটৱৰ্ক টাৱাৰৰ অবিহনে এ, মানে এইবিলাক মানে এ, অ' অকামিলা হৈ থাকিব মানে। বহুত মানে অদৰকাৰী বস্তু হিচাপে থৈ দিব পাৰিব আৰু। অফলাইন নিউজৰ কাৰণে কিন্তু যেতিয়া মানে মোবাইল টাৱাৰে মানে, মানুহৰ ইমানখিনি সুবিধা কৰি তুলিছে মানুহক। তাৰ লগে লগে লগেতো সেই বহুতখিনি বেয়াও কৰিছে তেনেকে। এ তেনেকে ধৰণে মই মানে যেতিয়ালৈকে মই এতিয়ালৈকে মানে, আপোনাক সোধাৰ মানে মেইন কাৰণটো সেইটোয়ে আছিলে, মোবাইল টাৱাৰ বিলাকে মানুহৰ মানে, মানে অনিষ্ট কি কি সাধন কৰিছে এতিয়া চাবচোন ৰাতিপুৱা, ৰাতিপুৱা আগতে আমি ৰাতিপুৱা যেতিয়া শুই উঠো বহুত, বহুত চৰাই মানে চৰাই, তৰাই এনেকাবিলাক অ চিঞৰি ফুৰে ওচৰত আহি। পেলাই ঘৰৰ ওচৰতে বা গছত বহি, ত' সেই বস্তুবিলাকৰ সেই বস্তুবিলাকত এতিয়া বৰ্তমান সেইবিলাক দেখা পোৱা নাযায়। ৰাতিপুৱা শুই শুই উঠিলে থাকিব চৰাই চিঞৰি থাকে, এতিয়া আজিকালি টাউনীয়া অঞ্চলত এইবিলাক দেখা নাযায়। কেতিয়াওঁ দেখা নাযায়, মেইনলি ত' এই এ মানে মানুহ টাউনীয়া হৈছে, সেইটোতো এ, বেলেগ এটা কথা। তাৰ লগতে মানে এ চৰাইবিলাক যে, উৰি যে যায় যে, মোবাইল টাৱাৰবিলাকে তাৰমানে হেৰি কৰে। গম পাই নাই এটা ৰেডিঅচন উলিয়াই, ৰেডিঅচন উলিয়াই, ত' সেই ৱেপ টো‌ ৱেব বুলি কয় আৰু সেইয়া
উম উম গম পাইছোঁ।
তৰংগ বুলি কয়, ত' সেই সেইটো যেতিয়া মানে হেৰি কৰে, চৰাই তৰাই এইবিলাকো তেনে বাদুলি চাদুলি সিহতিও মানে এনেকুৱা টাইপ এটা ৱেব আহ হেৰি চিকাৰৰ দিশে মাৰি পঠিয়াই আকৌ। ভৰি আহে, কিন্তু মোবাইল টাৱাৰবিলাক যেতিয়া থাকে তেতিয়া ৱেব এটা ওলাই থাকে, ত' ৱেববিলাক মানে এনেকে ইটোৰ লগত সিটো মিলি যোৱা কলেপছ হৈ যোৱাৰ চান্স বহুত খিনি বাঢ়ি যায় আৰু তাৰ ফলত আহ গতিকে চৰাইটোৱে নিজৰ চিকাৰ হেৰুৱায়। বা ৰাস্তা হেৰুৱাই বা নিজৰ এ এ এফালে যাবলগীয়া আছিলে বেলেগফালে গুচি যাব লগীয়া হয়। ত' তেনেকুৱা ধৰণৰ অ' বিলাক হোৱা দেখা যায়। আৰু দুই নম্বৰতে মানুহৰ ঘৰত যে, কিনাৰত যে, মোবাইল টাৱাৰ বহায়। সেইটো এটা বহুত ডাঙৰ ভুল মানে মানুহৰ। তাৰ পৰা যোনটো এটা শব্দ ওলাই ৱেব ওলাই কুকেটো বাজিয়ে থাকে এনিটাইম সেই শব্দটোৱে মানুহৰ এহম মানে বহুত অনিষ্ট সাধন কৰে মানুহৰ স্বাস্থ্যত স্বাস্থ্য ক্ষতি কৰে মানুহৰ। এ, সেই শব্দতে কি কৰে গম পায় নাই, মূৰৰ বিষ কৰিব পাৰে। তাৰপিছত আকৌ আপোনাৰ এ ৰাতি টোপনি নহা কৰিব পাৰে। তেনেকুৱা ধৰণৰ বহুত খিনি মানে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সেইকাৰণে মানে মই ভাবোঁ কি আহ যিমান খিনি উন্নতি কৰিছে উন্নতিতটো নকৰাকে থকা নাই । টেকনলজি বস্তু যেতিয়া ডেভেলপটো হ'বই লাগিব ন, ত উন্নতি হৈছে তাৰ লগ তে মানে বহুত খিনি সেই বেয়া প্ৰভাৱো পৰে আৰু ।
পৰিছে, এতিয়া তুমি চোৱা দেই সেই মোবাইল টাৱাৰ যে বহুৱাই যে তুমি চাবাচোন মোবাইল টাৱাৰটো যিকণ জেগাত বহুৱাব যিকণ মাটিত বহুৱাব তাৰ তাৰ পৰা তোমাৰ এই এক কিলোমিটাৰমান ভিতৰলৈকে কি হয় তাত যিখিনি মাটি থাকে সেই মাটিখিনিত চাবাচোন তোমাৰ খেতি বাতি পৰিমাণটোে একেবাৰে কমি যায়। মানে তাত কি হয় অ উৰ্বৰতা শক্তিটো কিবা কমি যায় মাটিৰ গম পাইছা নাই। মাটিৰ গুণাগুণটো কমি যায়। গতিকে তোমাৰ সেই খেতিৰ ক্ষেত্ৰতো বহুত তা মানে বেয়া প্ৰভাৱ পেলাইছে নহয় গম পাইছ নে মোবাইল টাৱাৰে।
একদম সঁচা কথা কৈছা।
অ। এতিয়া গতিকে আমি সেইটো কাৰণে আমি মোবাইল টাৱাৰটো অলপ দূৰত বহাব লাগে হয় নহয় বাৰু?
উম অলপ মানে হয় হয়, অলপ মানে দূৰত বহাব লাগে আৰু যাতে অ মানুহ চেফলি থাকিব পাৰে ইয়াৰ পৰা ইয়াৰ যোনবিলাক ৰেডিয়েচন ওলাই মাথা বিষ মূৰৰ বিষ আৰু লগতে বহুত ডাঙৰ ডাঙৰ বেমাৰো হব পাৰে স্কিনৰ প্ৰব্লেম হ'ব পাৰে। পাৰে ৰেডিয়েচন বিলাকে আৰু প্লাছ চকুৰ সমস্যাই দেখা দিব পাৰে আৰু প্লা আনকি মানে ইয়াতকেও চবতকৈ ডাঙৰ এটা বেমাৰ হ'ব পাৰে আৰু কেঞ্চাৰ টাইপৰ যোনবিলাক বেমাৰ হয়, হয় সেইটোও হব হ'ব পাৰে। মানে সেইটো মানে আগতে মই এবাৰ টো হেৰিয়াত চাইছিলো নিউজত দেখিছিলো তেতিয়া দেখিছিলো কৈছিলে মানে এনেকুৱা ধৰণৰ অ বেমাৰ বিলাকো হ'ব পাৰে। প্লাছ হেৰি আৰু এটা চাবচোন এনে গাও এখনত বা হেৰিয়তে তেনেকে টাৱাৰ এটা থাকিলে কিবা এটা দেখি এ মানে কিবা এটা অশান্তি টাইপৰ লাগে মানে। মাজতে ইমান মষ্ট কিবা খুটা এটা আছে দেখিয়ে ভাল নালাগে। মানে কেতিয়াবা কেতিয়াবা কেতিয়াবা সেই দেখি পেলাই বেয়া লগা নিচিনা এটাও হয় মানে। তেনেকুৱাও হয়, হয় নহয়? সে সেই বস্তু বিলাক মানে তাৰ বেয়া দিশ আৰু এতিয়া প্ৰতিটো বস্তুৰে মানে ভাল দিশ বেয়া দিশ থাকিবই কিন্তু তেনেকে মানুহে বৰযে প্ৰতিটো বস্তুৰে আমি ভাল দিশ বোৰ আকোৱালি লৈ মানে বেয়া দিশবোৰক মানে আমি ইগনৰ কৰিব লাগিব। কিন্তু এতিয়া আমি টাৱাৰৰ যোনবিলাক বেয়া দিশ সেইবিলাকক আমি ইগনৰ কৰিব নোৱাৰোতো।
নোৱাৰো নোৱাৰো। এতিয়া কাৰণ সেই টাৱাৰটোৱে আমাৰ প্ৰকৃতিৰ ক্ষতি কৰিছে গম পাইছা নাই।
সেইটোৱেতো কৈ আছো। কাৰণ মানে এতিয়া চাওক আপুনি মোবাইলটো ইউজ নকৰাকে থাকিব পাৰিব, মোবাইলটো ইউজ নকৰাকৈ থাকিব পাৰিব কিন্তু আপুনি টাৱাৰ তোৰ যোন খিনি ৱেভ ওলাই আছে আপোনাৰ গালৈ আহি আছে সেইবিলাকটো আপুনি কেনেকৈ দিব খাবলৈ নোৱাৰে সেইবিলাক, আমিটো বেলেগ কিবা লোহাৰৰ প্লাষ্টিকৰ মানে ৱেভ হেৰি কৰা আৰ্মাৰ চুত পিন্ধি ল'ব লাগিব তেতিয়াহে আমাৰ গাত সেইবোৰ নালাগিব নহয় আমাৰ স্কিন টো টাৱাৰ
দিব হয়।
ত, সেইটো মানে সেইটো ইগনৰ কৰি থাকিব নোৱাৰি মানে, সেইটো- সেইটোৰ এ মানে তাৰ ভাল দিশটোক লৈ পেলাই আমি বেয়া দিশটো আমি এৰি দিব নোৱাৰি তেনেকৈ, বুজি পাইছে কথাটো, মই সেইটো কথা ক'ব বিচাৰিছোঁ মানে, সেইবিলাক এ কিছুমান বস্তু মানে তেনেকুৱাও থাকে। সেইটো কাৰণে মানে আমি তাৰ অ, বহুল প্ৰচাৰটো মানে অলপ কমাই পেলাই বা জনবসতিৰ পৰা দূৰত তাক স্থাপন কৰি ধুনীয়াকে উম অলপ মানে এ, যোনটো লেভেলত থাকিব লাগে, সিমানটো লেভেলত ৰখাব লাগিব। আৰু বেছি এ আজিকালি আগতে এতিয়া যেনেকে ফাইভ জি আহিছে, তাৰপিছত যদি আৰু অ যেতিয়া নেটৱৰ্কটো আৰু স্পীড হৈ যাব। তেতিয়া তাৰ- তাৰ মানে তাৰ যোনটো ৱেব হয় ৱেভৰ যোনটো ফ্ৰিকুৱেঞ্চি, অ। সেইটোৱে, ৱেভ বুলি ক'লে তৰংগ মানে তাৰ যোনটো কম্পনাংক থাকে সেইটো আৰু বাঢ়ি যাব।
বাঢি যাব, বাঢ়ি যাব।
ফ্ৰিকুৱেঞ্চিটো বাঢ়ি যাব, ফ্ৰিকুৱেঞ্চি বঢ়ি যোৱাৰ লগে লগে মানে আ এই সেইকিতাৰ পাৱাৰটো বাঢ়ি যাব। সি আজি যদি আমাক যদি অলপ আ, দচ হাৰাম কৰিছিলে, তেতিয়া হ'লে সি আমাক আম এশ হাৰাম কৰিব। ত' তেতিয়া আমাৰ বেছি অনিষ্ট হ'ব আৰু।
উম, এতিয়া আচলতে কি গম পাইছা নাই, আমাক প্ৰযুক্তিবিদ্যাটো ইণ্টাৰনেটৰ স্পীডটো যিমানেই বাঢ়ি গৈ আছে আমাৰ কাৰণে কিন্তু সেইটো সিমানে এটা ভয়ানক হেৰি হৈ গৈ আছে কিন্তু।
একদম সঁচা কথা, উম।
এতিয়া তুমি চোৱা, এতিয়া এ, তোমাৰ আগৰ দিনত যেতিয়া তোমাৰ একো নাছিলে, তোমাৰ ধৰি লোৱা নেটৱৰ্ক ওলোৱাই নাছিলে। তেতিয়া কিন্তু আমাৰ গোটেই চাবাচোন গোটেই প্ৰকৃতিখন একদম কি ধুনীয়া হৈ আছিলে। কি মনোমোহা হৈ আছিলে হয় নহয় বাৰু? তোমাৰ গোট গোটেই চাৰিওফালে চালে তোমাৰ গছেই গছ, পাহাৰ, ভৈয়াম একদম চব এক হৈ থাকে আৰু। কিন্তু এতিয়া তুমি চাবাচোন এতিয়া তোমাৰ গছ- গছনিবিলাক সেই খুব কম আছে। আগৰ তুলনাত এতিয়াতো তোমাৰ সেই হাবি- চাবি বিলাকটো নেদেখায় অৰণ্য- চৰণ্যতো নাইকিয়াই হ'ল।
হয়।
গোটেই মানুহে গছ- গছনি কাটি সেইবিলাক ধ্বংস কৰি দিছে।
হয়- হয়।
তোমাৰ সেই যিমানে তোমাৰ টাৱা এ, তোমাৰ টাৱাৰৰ নেটৱৰ্ক স্পীডটো বাঢ়ি বাঢ়ি আহি আছে যিমানে তোমাৰ- তোমাৰ টু জি, থ্ৰী জি, ফ'ৰ জি ওলাই- ওলাই গৈ আছে সিমানে তোমাক কি হৈছে তোমাৰ আমাৰ প্ৰকৃতিৰ বস্তুবিলাক কমি কমি গৈ আছে গম পাইছানে? প্ৰকৃতিখনৰ- প্ৰকৃতিখন মানে ধ্বংসৰ দিশে গৈ আছে।
হয়- হয়।
আৰু ভৱিষ্যতলৈও যেতিয়া তোমাৰ ছিক্স জি, চেভেন জি, এইট জি, এইবিলাক আহিব তেতিয়াহ'লেতো প্ৰকৃতিখন আৰু ধ্বংস হৈ যাব। এতিয়া প্ৰকৃতি যে আমাৰ ধ্বংস হৈ আছে। এতিয়া প্ৰকৃতিয়ে তোমাৰ ৰূপখিনি দেখাই আছে এতিয়া। তোমাৰ এতিয়া বতৰতো দেখিছাঁ নাই তোমাৰ? বতৰতো এতিয়া কেতিয়া কেনেকে কি চেঞ্জ হয় কোনেও ধৰিবই নোৱাৰে। সেইকাৰণে অ সেইকাৰণে এতিয়া আমি অকমান তাৱাত